অহ শুনছা
অহ, শুনা পাইছোঁ দে ক নেটৱৰ্ক নাছিল দে সেইকাৰণে কাটা গৈছি
অহ, তুহঁতক মানে দে জেঠাইহে দিছি না।
কি?
আম দিছিল না?
নাই দিয়া ৰহ।
দিয়া নাই নেকি? খালি।
অ অ দিয়া নাই এ ইহঁতৰ দুুনীয়া আমখা পকাই ধৰে।
উম বাপা আদে পাৰছি। পালিত অহ আ পোকাই অকল পোকাই ধৰাই নহয় দেই ভাল অ। বস্তু ডাঙৰ ডাঙৰ খাইছিলো কাত ঘাত লাগে আকৌ সদ খোৱা নাই দেখোন তহঁতৰ হেৰিকেইটা আমকেইটা।
ভাজি কেনে খাবা লাগিছিল অলপ বেহ চ ত দি ভাল লাগিল হয়।
সেনেকে হেৰি কৰি খাইছিলো।
নমাৰ বেহাৰ চাৰিট মান চিট দি কিনে ভাজবা লাগে মজা লাগে। আমাৰ পছে ৰ আজ জি মই সেই ভাজিম।
অ এনেকে চাটনি কৰি খাইছোঁ আমি।
উম আচাৰ বনাইছে না এইবাৰ তহঁতৰ?
সি আচাৰ বনাইছিল পচি গৈছি পেলাই দিচি।
কিয় পচে আচাৰ?
দিচি তেল চেল পচি দিছে পেলাই দিচি।
ভিনেগাৰ দিবা লাগিছিল ধুনীয়া হৈ থাকিল হয়।
উম পচি গিছি পেলা দিছি মায়ে।
এই আমৰ যি বনিছিল উহ ইমান মাহা।
ৰ'দে চদে দিয়া নাছিলো না।
ৰদত নেদি
ৰ'দত দিয়া নাছিলো। পচি গেছে।
অ।
পালেই দিছি এহোপা আৰু কৰাই নাই এতিয়া। নাই আম গেল শেষে হ'ল।
এইবাৰ আৰু আমাৰ জলফাই লাগলি। দিম দে তহঁতে বনাবি জলফাই আচাৰ।
অ বনাব লাগিব এই পচিয়ে যায় আৰু আমাৰ ৰতত দিয়াত ধৰি। ৰ'দতে দিয়া নাযায় না। পচি যায়।
অ আমাৰো শুক্ৰবাৰ মানে আলহী আহিব কিজানি ৰ।
কুনি আহিব।
এ খুৰা হতে আহিব।
অ।
পৰীক্ষা উচৰে অ। শুক্ৰবাৰ নহয় শনিবাৰে আহিব পৰীক্ষা চৰীক্ষা আহিব ভনা চলিৰ।
অঁহ।
সেইকাৰণে আহিব সোমবাৰে। গাঁৱত যাব বোলে সেইকাৰণে শনিবাৰে আহিব ৰবিবাৰে আকৌ যাব ঘৰত।
অ মোৰো লগৰ আপী এটা অহা কথা আছে আৰু কিবা কৰে ফোন কৰা নাই।
উম। এনেও আহিলাভ নাই দে বৰষুণে দি থাকো। পোৰা মতিছো আৰু এইকেইদিন এ আজি মই আম টিছাত বোলে ঘৰৰ বস্তু নিচিঙে পাণ চান নিচিঙে আকৌ আমাৰ আজি ৰাতিপুৱাই মানে কি গছত ভাত কেৰেলা আছিল ভাত কেৰেলাও। চিঙিল জলকীয়াও চিঙিল অ পানও চিঙিল।
অ চিঙবা নংগে আমাৰ পিছৰ কেইদগেইদিনহে আমি সেই কৰছো। এ আগেইতাকে চিঙি থৈ দিছো কালি। এ কালি ৰাতিহে লাগছি দিনতে চিঙি থৈ দিছো আমি।
আমাৰ আজি চিংচি।
অঁহ।
গমেই নাপায় নে কি জেঠি মাৰে। ছিঙিছে গমেই নাপায় নে কি গম নাপওঁ আৰু।
অ আমাৰ চিঙিঠৈ দি চিঙিঠৈ আহ মৰি জায়গা আছে শুলি।
সেইকাৰণে চাও ৰচোন কি হয় এতিয়া নাজাকে চিংচি একো নহবা লাগে। নজনাকে চিঙিলে একো হয় ন।
অহ।
যি ভীৰ আমতি ছৱাত কম। শা মন্দিৰত আজি আজি শিল্পা চেত্ৰী আহিছি তাৰপিছত আৰু আৰু বহুত আহিছি সেনো। কিবা কি নাম আছিল ভিনদৰেহে কৈছিল মানে ইমান ভিৰ তাৰমানানে। তই যাবা নোৱাৰা আৰু। ইমান দূৰৰ তলৰ পৰা খোজকাঢ়ি। খোজ কাঢ়ি গুনে কালি ৰাতি হাল্লা কৰি আছে।
অ হে নোৱাৰা অপাঐ একফালে ঠে লেলি একফালে ঠে লোৱা যাব। মানুহ ইমান। ভিৰ খুজ দিবা নৰা তই।
বহুত ভিৰ এতিয়া এইকেইদিন। পুৰা একদম দিনে-ৰাতি মানুহে ভিৰ হৈ আছে বাহিৰৰ মানুহ বিলাক আহি আছে না।
অহ।
এ ভাল লাগে আমাৰটো চব ভাঙাৰ দিনা- মানেহে বেছি ভাল লাগে আৰু আমাৰ ছোৱালী কেইদিন ফল-মূল খাই থাকিব লাগে না।
আহ মই একবাৰো যায়ে পোৱা নাই ৰ।
মইও যোৱা নাই সৰুতে গৈছিলো, মনতে নাই ভালকে। ফল-মূল খাই থাকিব লাগে এইকেইদিন আমত- আপ
অ কিনো ফল-মূল খাবি বজাৰে-চজাৰে যাৱাই নাই ন এনেকে ফল-মূল অনাও নাই সে- আম আনি আছে মায়ে অ আম আনি আছে আম- খাই আছোঁ।
আমাৰো সে- আমে আছে এইখিনি কঁঠাল খাব লাগে। মানুহ কঠাল খাইে আছে আ।
অাই ৰ যি গৰম কি খাব- কঁঠাল কঁঠালৰ গুটি কেইটাৰ কাৰণে হে ভাল। গোটেই কঁঠাল কেইটা কো খাই লাভ নাই। গুটিকেইটাৰ কাৰণে সে আমাৰ যায় আমাৰ সেই চাটনি খাওঁ, আঞ্জা বনাই খাওঁ- সেনেকে এনকে সেই -
টিউচনত মাষ্টৰনি দিচিল কঁঠাল - খাবৰ কাৰনে মই ন কৈছো নাখাওঁ।
নালাগে খাবা ইমান গৰমত বাপ্পা অ।
আমাৰ কালি কেইটামান কঠালৰ গুটি লৈ গৈছিল ৰ জেঠমাৰে কৰ' পৰা আনিছিল গম নাপাওঁ, সৰু সৰু গুটি মই চালো এনেই বনোৱাই নাই।
অহ।
কালি লেগে কিবা এটা কৰিবা লাগিব চেলে আজ- ৰাতিয়ে বাকলি গুচাই থৈ দিম, কালি দালিত দি দিম-
উম ইমান গৰমত নৰি- দে বাপৰে-বাপ। কঁঠাল খাবা মানুহৰ- যাব লাগিব ইমান গৰমত কঁঠাল খালে।
তাকেটো। এতিয়া খাবা লাগে, কিবা কিবি ফল নতুন কে লাগা ফল-চল এমটি চুৱাত এইবিলাক খাই মানুহে। আমি আৰু নাখাওৱে নহয় ফল।
ত ই লাগি আছে বৰ মাথেৰে সেই লাগি লাগি আছে জাম লাগি আছে কদাই ফুৰি ফু উম।
প্লামটো খাই মই ভাল পাওঁ, একদম সেইটো খাই আৰু মজা লাগে।
এ মই ভাল নাপাওঁ ইমান, খাই ভাল নাপাওঁ।
প্লাম ভাল পাওঁ, আংগুৰ ভাল পাও।
আংগুৰটো ভাল পাও, আমটো ভাল পাও, কমলা চমলা এগিলাই ভাল পাওঁ, বাকী কল, চল এগিলা একো নাখা হ বেয়া
কমলা বেয়া পাও, আপেল বেয়া পাও মৌচমী বেয়া পাও, আম বেয়া পাও।
এ খাওঁ আৰু বেয়া পাওঁ নহয় আৰু খাওঁ আৰু ভালে লাগে বেয়াও নাপাওঁ। কিন্তু নো ইমান খাব কাৰণে অলপ অলপ খাৱ আৰু।
মই আংগুৰটো বেছি ভাল পাওঁ, প্লাম ভাল পাওঁ, তাৰ পিছত আহ হেৰি লেচুও খাওঁ তথাপিতো ইমান মানে প্ৰিয় নহয় আৰু।
লেচু চেচু ভাল পাওঁ মই, লেচুটোতো সেইহে খাই ভাইকে-
অ এই ভিন্দৰে ৰ বাৰদে আমাৰ
অ জুলাই চডে ৰা তাইৰো পৰীক্ষা নাপাতে ক'ত পাতক কিজানি
চ পৰীক্ষা দিবা যাব।
পৰীক্ষা আছে দেখোন অ হেৰি আগদিনাখানে এই বাৰ্ডেৰ আগদিনা পৰীক্ষা দিবা যাব পৰীক্ষা ক'ত বা পৰে
এইটো ভেন্দুৰিৰ কাৰণে কিবা এটা গিফ্ট আনিম বুলি ভাবিছিলো এতিয়া চাওচোন কি হল।
অ আনিবি দিবি আমাৰ কি দেও বা?
ভেন্দ ট্ৰেক পেণ্ট লাগে বাহিৰত পিন্ধা টাঙত তাতে ঠাণ্ডাত পিন্ধা পেন লাগেত ৰা পেন আগৰ কেইটা বেয়া হ'ল তাকে আমাৰ এটা কিজানি সেনেকুৱা ইমান হেভি ট্ৰেক নাপামি নেকি বৰফত পিন্ধা।
এতে ক'ত পাবি আৰু।
অনলাইনত চালো, অনলাইনত নাপালো পাতল পাতল কেইটা পাই।
আহ।
এতিয়া ভৈৰৱীৰ এতিয়া যদি মানে কি
নাপাতে কিজানি তাই বাৰু দক ক'ত পাতো আৰু
নাপাতিলেও ভাল দে নামাতিলেও ভাল কেইদিন পইচা চইচা তও নাই
তাকেতো তাই পৰীক্ষাই দিবা যাব দেখোন কি বা কৰে পতনত ন পাত যাম বুলি কৈছিল যাই না নাযায় যে বা
যদি পাতে মাতিলে আৰু কিবা এটা দিবা লাগিল দিন পইচা চইচাও নাই।
পাতিলি মানে মই কিবা এটা এনেই দিবা লাগছিল, সেইবাৰ মই বেগ এটা দিছিলো এইবাৰ কি দেও পইচাও নাই হাতত।
তোক দিছি না তোকো লং পেনচন পেন দিছে কাপোৰ কানি দি থাকে তৈয়ো দিবা লাগব। কোনত ও দিবা লাগব কিবা এটা হ'লেও
আহ দিবাতো লাগছিলে। পইচাই নাই এক টকাও হাতত মোৰ।
এতিয়া মৌ ভিনদৰে কি দিওঁ চাওঁৰচোন
উম তাইও পৰীক্ষাটোত ভাল হ'লে ভাল আছিল।
হব ভাল যদি ভালকে পঢ়িছে।
আহ।
দুনুৰো আহিলে বাৰ্থডে আৰু দুই মাহ আছে মাজ ত ছেপ্তেম্বৰত। ইমান পুটুক পুটুককে বছতটো যাই আছে।
যায়ে আৰু সোনকালে, দিন গেলা আজিকালি সোনকালে যাই থাকে।
উম।
কি কৰিবি আৰু?
এটা ৰাতি পাৰ
ভিন্দৰ কি বাৰ্থ দে পতবি নেকি? ভিন্দৰ বাৰ্থ দে পতবি নেকি?
নাপাতো।
পাতবি।
উমহ বুঢ়া কালত বাৰ্থডে পাত টীম দে
এহ বুঢ়াৰ লগত কি কথা আছে এ।
দুই মাহ পিছত চলিৰ বাৰ্থডে আৰু বাপেকৰ বাৰ্থডে পাত টিম নেকি।
ফুটোয়া যাবা লাগে কৰ'বাত বাৰ্থডে দিনা দুইও।
সেইটো গম নাপাও সেইটো উম সময়ত হৈ যাব। পাৰে মিলি যাব পাৰে, সেইটো গম নাপাও, কিন্তু বাৰ্থডে আৰু কত পাতিম?
অ তাকে কৰবাত ফুৰবা চুৰবা যাবা লাগে দুয়টাই। অলপ ঘূৰি-ফুৰি আহিব লাগে দুয়ো।
চাও ৰ কি হয়। মোৰ বাৰ্থডেতো যাম বুলিতো ফুুৰবা যাম বুলি যোৱাই নহল মোৰ মানে কি অসুবিধা পৰি থাকিল।
ঠগাই থৈ দিলি, পাৰ্টি নিদিলি তোৰ বাদডেত। পাৰ্টি খোজা হয়চে দে একেলগে বুঢ়া হলি দিবি তাত।
অ-অ অহাবছ ৰখাবি একেলগে দে
হয় দে খাম দে নাখাওঁ দে তোৰ বাৰ্ডে খাবা অহা কথা শুনি থাক আৰ বুঢ়া হব লাগিব মই।
দে টাইমটো চা?
গম পাই আছোঁ দে, তে হ'ব দে।
দে!